অ', মোৰ মাতো শুনি আছা ন'?
হয়, হয়, হয়। শুনিছো।
অ', অ', অ', শুনা না মই আচলতে মূলা আচাৰ বনাম বুলি ভাবি আছিলো। অ', তেতিয়া তাৰমানে তোমালৈ মনত পৰিলে মই মূলা আচাৰটো কেনেকে কৰিব লাগে নাজানো তাৰ মানে এই তোমাৰ তাত খাইছিলো যে ইমান ধুনীয়া লাগিছিলে আৰু দ তোমাৰ দাদায়ো খাই ইমান ভাল পাই, তাৰমানে মই ভাবিলো তোমাকে ফোনটো কৰি লওঁ নেকি।
হয়, হয় মই আপোনালোকৰ কাৰণে বনাই থৈছিলো। এ বটল হয়, হয় কিন্তু সেইটো অ'। কিবা কাৰণত দিব পৰা নগল মই সিদিনাখন মই পাহৰি গলোঁ। তাৰ পিছত মই ভাবিলোঁ যে কুৰিয়াৰ কৰি দিওঁ।
অ', অ', নাই, নাই আমি গৈ আছো ৰ'বা আমি গৈ আছো তেতিয়া আমাক দি পঠাবা। তুমি কেইটামান অকনবোৰ সৰহকে বনাই থৈ দিবা পাৰিলে আমি গৈ আছো লৈ আহিম। হেল্ল'? হেল্ল' মোৰ মাতো শুনিছা হেল্ল'।
হেল্ল' হয়, হয় শুনিছো হয়, হয় তেওঁলোকে ক কুৰিয়াৰৰ মানুহ কেইজনে কলে যে, আছোৰটো নপঠুৱাই ভাল। কিয়নো আচাৰত তেল থাকেতো ত' তেল আৰু আপোনাৰ আ চিছাৰ গ্লা নাই আইনাৰ গ্লাছত মানে বটলত অ', পঠালে সিহঁতে কেতিয়াবা বস্তুবোৰ ভিতৰত কি আছে নোচোৱাকৈয়ে দলি মাৰ দিয়ে, হয় দল তাৰ ফলত মেক্সিমাম বটল ভাঙি যায়। অ', আৰু আপোনাৰ অ তেল টো নিগৰি থাকেতো অ যিমান টাইতকে আপুনি ঢাকনটো মাৰিকনে তাৰ ওপৰত যি কাভাৰেজ দি কৰিলেও কাৰ্টুনত ভৰাই পঠালেও তেলতটো আপোনাৰ ওলাই থাকে তাৰপিছত মই ভাবিলো হ'ব দিয়ক তেনেহলে ইমান ৰিক্ক লৈ কিনে নপঠুৱাই ভাল আৰু এটা বস্তু মানে এ যদি আপোনাৰ বেলেগ নটা বস্তু বেয়া হৈ যায় তে সেইটোতো সিহঁতে একচেপ্ট নকৰিব তাৰ কাৰণে মই ন কলো আৰু সিমান জোৰকৈ নকল'লো নহ'লে মোৰ চিনাকি আছিলে ময়ো পঠিয়াব পাৰিলো হয়।
অহ নাই নাই এইবাৰ আমি লৈ আহিম দিয়া অহ
এনে আচাৰতটো বনোৱা মূলৰ আচাৰ বনোৱা ইমান টান নহয় অহ আপুনি জাচ্ যোৱা মলাটো আনি কেনে আগতে ধুলে
উম
তাতে আপুনি ধূই ল'ব ন নহলে পানী পানী হৈ থাকেতো কাটা আগতে ভালদৰে ধুই কেনে এঘাম শুকাই ল'লে
অহ
শুকোৱাৰ পিছত পানীখিনি যেতিয়া পুৰা শুকাই গ'ল মূলাৰ বাহিৰৰ খিনি পানী তাৰ পিছত মূলাটো আপোনাৰ আহ কেনেকুৱা ছাইজত খায় আপুনি ভাল পায়। তেনেকে আপুনি কাটিলে কাটি কেনে মূলাটো শুকাই দিলে ৰ'দত শুকালে বেছি শুকাব নালাগে এতিয়া যদি দুদিন মান আপুনি শুকাই দিয়ে তেনেহলে একদম মূলাটোৰ পৰা পানীখিনি নোহোৱা হৈ মূলাখিনি চেকুৰি যায়
আচ্ছা আচ্ছা একদম মূলাটো শুকাই যাব লাগিব তাৰমানে ন
নাই নাই এক মুলাৰ মানে পানীহে শুকাব লাগিব মূলাটো শুকাই গ'লে আপোনাৰ আচাৰ খাই ভাল নালাগে হয় হয় এনে মূলাটো কাটিলে আপুনি যেতিয়া পানী পানী পায় নহয় হয় হয় সেই পানীটোহে শুকাও আৰু সেই পানীটো শুকাওতে আপোনাৰ এঘামতে শুকা শুকাই যায় যদি ভালদৰে ৰ'দ দি থাকে তেতিয়াহ'লে আপুনি দুঘণ্টা শুকাই দিয়ক হৈ গ'ল
অ ইমান কম সময়তে হৈ যায়।
হয় হয় হৈ যায় হৈ যায়। আৰু মূলাৰ আ আচাৰ আপুনি মানে বেলেগ আচাৰ বোৰ আপুনি থৈ কিনে বহুত দিন ধৰক এবছৰ দুবছৰ লৈ থৈ থৈ খাব পাৰে। কিন্তু মূলাৰ আচাৰ আপুনি। বনোৱাৰ পিছতে আপুনি খাব পাৰে আজি বনালে কালিয়ে খাব পাৰে ত সেইটো মূলাৰ বান্ধে যতা হয় ত আপুনি পিছত। লৈ যদি বহুত দিন থৈ কেনে খাওঁ বুলি ভাবে। তেনেহলে সেই আচাৰ। তাত আপুনি ভিনেগাৰ দি থব লাগিব নহলে ভেঁকুৰ
ভেঁকুৰ ধৰি যাব অ হয়তো।
অ সেই কোন কে কি কাটিলে আপোনাক যেনেকুৱা চাইজৰ খাই। ভাল লাগে আচাৰ টো সেনেকে কাটি। মানে আপুনি' ৰ'দত দুঘণ্টা ভালদৰে শুকুৱাই শুকাই দিলে আৰু যেতিয়া শুকাই দিব তেতিয়া মাজে মাজে গৈ কিনে লাৰি থাকি থাকিব। তাতে। মূলা খিনি ভালদৰে পানী খিনি এ ৰ'দে শুকি লয়। তাৰপিছত যেতিয়া। আবেলি আপুনি মূলা অকন উঠাই আনিলে উঠাই অনাৰ পিছত আহ কেঁচা সৰিয়ৰ তেল গৰম কৰি নহয় কেঁচা হয় কেঁচা কেঁচা। টা সৰিয়হ তেলত আপোনি মলাই কিনে ঢালিলে এটা বাচনত লৈ কেনে তাতে আপোনাৰ নিমখ দিলে হালধি দিলে আৰু যদি আপোনাক মছলা খাই ভাল লাগে। তেনেহলে আহ গোটা জিৰা গোতা জিৰা এতিয়া আৰু আপোনাৰ চপ
অ'
গোটা চব আপুনি শুকানকে অলপমান কেৰাহীত গৰম কৰি লৈ তাক মিক মিক্সিত। মানে গুড়া কৰি লৈ কিনে সেইটো ঢালিব পাৰে সেইটো ঢালিলে আচাৰটোৰ বেছি টেষ্টি হয়
আহ আৰু মোক এটা কথা কোৱা না এই যে তুমি গুড়া মচলা খিনি দিবা ধৰা ৰঙা জলকীয়াই দিলা বা হালধিয়ে দিলা। বা জিৰা গুৰিয়ে কিবা অকমান মই দিলো ন এতিয়া ধৰা এইবিলাক। বিশেষকে সেই হালধিৰ গোন্ধ এটা থাকে। থাকে ন।
হয় হয় সেই তাৰ কাৰণে আপুনি হালধিটো দিয়াৰ আগতেও হালধিও আপুনি গৰম কৰিব লাগিব। মানে এনে হালধি আপুনি অ হয় কেঁচা যদি আপুনি এনে হালধি গুৰি ঢালি দিয়ে আছে। ত তেতিয়াহ'লে সেই কেঁচা হালধি কেঁচা ত আৰু
গোন্ধ পাব।
হয় তেতিয়াহ'লে আপুনি নিমখ টো খালি কেঁচা দি কেনে কেঁচাত সৰিয়হৰ তেলত নিমখ দি দিলে। নিমখতটো গৰম কৰাৰ প্ৰয়োজন নাই আহ বাকী খিনি আপোনাৰ। আপুনি যদি আপোনাৰ ৰংগোৰা আৰু আপোনাৰ আহ অ জলকীয়া গুড়া। জ অ জল জলক জলকীয়া গুৰা এইবিলাক অলপমান গৰম। কৰিলে। আহ শুকান কেৰাহিত আপুনি গৰম কৰিলে হয় হয়। শুকান কেৰাহিত অলপমান গৰম কৰি ল'লে গৰম কৰাৰ পিছত এটা স্মেল তে ওলাই।
অ', অ', অলপ পুৰা নিচিনাকে অ', অ', অ',
হেৰি কৰ‌ আৰু আপোনাৰ সেই যদি মচলা খাব। এ-একো নিদিলেও ভাল লাগে। মূলা আছ আপুনি একো নিদিলেও ভাল লাগিব খালি আপুনি নিমখ, তেল, জলকীয়া এইখিনি দিলেও হৈ যায়। কিন্তু সেইখিনিত দিব লাগে, কিয়নো সোৱাদ লাগে একদম নহ'ক। আচল খাওঁতে
উম, উম, উম। বুজিছোঁ। তোমাৰ দাদাই বিৰাট ভাল পায় খাবলৈ, তাৰমানে। মোক সদায় কৈ বনাবলৈ। মইহে, মানে, পিছুৱাই থাকোঁ, কিয় মই বনাব নাজানো। বস্তুটোতো আজি বনাই দিম। কিবা এটা হ'ব। ইমানখিনি মেহনত কৰাৰ পিছত বেয়া হৈ গ'লে বেয়া লাগে দিয়া চোন তাকেই ভাবিলোঁ মই। বোলো, তোমাক এবাৰ সুধিয়ে লওঁ। কথাটো কেনেকৈ কৰা বুলি
হয়, হয়। মই, মই, মই তিনি বটল বনাইছিলোঁ আ, এই, এ দুবটল পঠাই দিম, আৰু দুবটল, আ, ঘৰত তে খাব হ'ব বুলি মই তিনি বটল বনালোঁ। কিন্তু লাষ্ট গৈ, গৈ মানে আপোনাৰ আ, পাঠিযাব লগাটো পঠোৱা হ'ল যিহেতু ঘৰতে খাই শেষ কৰি লগা হ'ল অ' বা বেছি নাই, অকনমান আছে আৰু
অ', অ', আৰু এটা কথা কোৱাচোন মোক এই যে, কেঁচা তেলটো যে, দিম সেইটো কেঁচা তেল তাৰ মানে এ, বেলেগ নৰৰ্মেল আমাৰ আছ তাৰ বিলাকত কেনেকুৱা হয়, একে ডুবাই দিয়ে ন
হয়, হয় নাই, নাই, নাই হেই-হেইটো ডুবাই থোৱা আচাৰটো বেলেগ হয়, সেইটো আপুনি যদি বহুত দিনৰে থৈ কিনে খাম বুলি ভাবে তেতিয়াহে তেলত আপুনি ডুবাব লাগিব।
অ', এইটো তামানে তেনেকুৱা কৰ-মানে
নাই, নাই এনেকুৱা খালি মূলাটোত আপোনাৰ সেইয়া কাটি থোৱা মূলাটোত আপোনাৰ তেল লাগিলেই হ'ল। ইমান তেল দিয়াৰ প্ৰয়োজন নাই ধৰক এ এককেজি বটল এটাত যদি আপোনাৰ আধ মানে আধা বটলহে মূলা হৈছে তেনেহ'লে মূলা যোনখিনিলৈকে কি হৈছে তাত কি আৰু তললৈকে আপুনি তেল দিয়ক ইমানখিনি দিয়াৰ প্ৰয়োজন নাই
কলা কলা কুমলীলে হ'ল আৰু
হয় হয় হৈ গ'ল হৈ গ'ল অ হৈ গ'ল মছলাখনন মানে মছলা খিনি গুড়া মছলাখিনি তেলত লাগি কিনে সেই মূলাটোত লাগিলেই হ'ল মোলা তো দুুবাই থোৱাৰ প্রয়োজন নাই অ দুুবাইত থব অ কিহত লাগে ধৰক আপুনি বগৰী আছে বনালে
অ অ তোমাৰ দিয়া যে বগৰী আচাৰ মই দুদিনত শেষ কৰি পেলাইছো ইমান টেষ্টি হৈছে
হয় হয় আছে আৰু অলপমান আছিলে কিন্তু কিন্তু মই সেই আপুনি যোৱা সময়ত মই পাহৰি থাকিলো আৰু সেইটো এই কৰবাত তলত থ খোৱা
এবাৰ লৈ আনিম এবাৰ লৈ আনিম তোমালোকে পিছতকে বনাই বনাই খাবা আৰু আমাক দি
হয় হয় ঠিক আছে ঠিক আছে আৰু কেইদিনমান আগতে মই আৰু কেঁচা মটৰ আৰু গাজৰৰ মই আচাৰ বনাইছিলোঁ
অ এই কি মূলা আচাৰ টো আনিছে নাই নে নাই
দেই সেইটো ন সেই সেই টো চেম হয় কিন্তু সেইটো অ আপোনাৰ আহ আৰু ভাল লাগে
হয় নেকি
হয় হয় মই ভাবিছিলো যে ই ভাল নালাগিব চাগে এ বুলি ভাবিছিলো কিন্তু গম পালো কোৱাৰ পিছত গম পালো যে বহুতে ভাল লাগে আৰু আপোনাৰ আহ আহ যি হ আপোনাৰ দালি চবজি নাথাকিলেও আপুনি সেইয়া আ তৰ খন
লৈয়ে খাব পাৰি আহ এইটো
গাজৰৰ বহুত দাম বাঢ়ি যায়তো এ এতিয়াতো গাজৰ বহুতে কম আছে ত এই মই যে এক একেবাৰে কম আছিল এতিয়া মই আন এনে এই বেছি নহয় এক কেজি এক কেজি এক কেজি গাজত এক কেজি বা কেঁচা মটৰ আনি কেনে কাটি কেনে শুকাই কেনে বনালোঁ অঁ ভাল লাগিছে খাই কিনে ভাল লাগে
অঁ নাই সঁচাই তুমি আমাৰ লগত কাৰণে বনাই থবাচোন দেই এই বাাৰ আনিম তাৰ মানে তোমালোকৰ তাৰ পৰা আনিম অহাটো সপ্তাহলে চাগে আমি যাম তেতিয়া তাৰমানে সেই গাজৰ মটৰ যিটো ক'লা যদি মানে এতিয়া আছে সেইখনকে আমাৰ কাৰণে ৰাখিবা নহলে বা আমাৰ কাৰ অকমান বনাই থবা আৰু মুলাতো আনিম আৰু তোমালোকৰ ভোট জলকীয়াও বনাই ন ভোট জলকীয়া এতিয়া এভেইলেবল আছে
ভোট জলকীয়া বা ব বজাৰত এভেইলেবল আছে কিন্তু ভোট জলকীয়া এ তাত দাম কমা নাই মানে আপোনাৰ দহ টকাত এ মাত কিয় কিছুমানে বিশ টকা তিনিটা দিয়ে আৰু কিছুমানে দহ টকা দুটা দিয়ে বিশ টকা দিয়ে ত সেনেকুৱা মানে পাঁচ টাকে এটা তাৰ পিছত পাঁচ টকাকে গেলি যায় সেইকাৰণে মই আনি কিনে বনোৱা নাই যেতিয়া বিশ টকাত দহটা দিব তেতিয়া মই আনি কেনে বনাম বুলি ভাবিছো আৰু ভোট জলকীয়া আচাৰ একো নাই আপুনি আনি কিনে সৰু সৰুক কাটি কেনে আপুনি কেঁচা তেলত ভৰাই থৈ দিয়ক হৈ গ'ল সেইটোৱে আচাৰ হৈ গ'ল গল তাতে নিমখ ঢালিব নালাগে
তাৰ মানে সেই হেৰি কি বুলি কয় পকাও কৰিব নালাগে ন তেলটো পকাই দি
নালাগে নালাগে কেছ কেঁচা তেলত আপুনি ভোট জলকীয়া আনিলে ভোত জলকীয়া কেতিয়াও ধুব নালাগে। হয় হয় কিয়নো ভোট জলকীয়াত যদি পানী পৰিযাই আপোনাৰ অ‌ সেই পানীৰ লগতে যদি আপোনি তেলত ডুবাই তেতিয়া হ'লে আপোনাৰ আহ এটা দুৰ্গন্ধ ওলাই যায়
অ আচ্ছা আচ্ছা মই জনা নাছিলো পিছ
হয় হয় বহুত জলকীয়াত ত আপুনি আনিলে কিনি আনাৰ পিছত আ টিচূপেপাৰে দি নহ'লে আপোনাৰ ৱাইপছ থাকে নহয় হে শুক শুকান ৱাইপ দি ভালদৰে মানে চাফা কৰি ললে তাৰপিছত চাফা কৰি কিনে অলপ সময়ৰ পিছত আপুনি লাইভ পোহৰত থৈ দিয়ক নহলে বাহিৰত ৰ'দত থৈ দিয়ক তাৰ পিছত কন কন কে কাট কাটি কিনে আপুনি এটা গ্লাছৰ বটলত আইনাৰ বতলত আপনি তেলৰ লগত ডুবাই থৈ দিয়ক ডুবাব লাগিব কিন্তু ভোট জলকীয়াত খালি তেল পৰিলে নহব সেইটো ডুবাই মানে ভোট জলকীয়া যাতে ডুব য যাই তেলত ত' সেনেকে থৈ দিয়ক আৰু নিমখ নাঢালিব নিমখ ঢালিলে সেইটো গেলি মানে একদমেই এইটো হৈ যায়তো গেল গেলিয় হৈ যায়তো সেইকাৰণে সেইটো নহয় যেতিয়া আপোনাৰ খাব মন যায় তেতিয়া অলপমান কেঁচা নিমখ ছাইডত লৈ লওক আৰু ভোট জলকীয়াৰ তেলৰ সৈ এ এটা ভোট জলকীয়াৰ এইটো ঢালি লওক তাৰপিছত খাওক।
অ বুজিছো দিয়া তোমাৰ পৰা আজি বহুত কথা গম পালো আৰু তোমাৰ পৰা বস্তু আনিম হে হে কৈ থৈ দিলোঁ তুমি খালি অ অকণমান চাবা বনাব ব অকন সৰহকে বনাই থৈ দিবা আমি যাতে আনিব পৰাকে দেই দিয়া ঠিক আছে
অ অ অ ঠিক আছে হ'ব উ হয় হয় নিশ্চয়।